হেল্ল' শুনিছ?
অঁ, ক।
এই কিবা নেটৱৰ্কতটো অকমান খেলি মেলি হোৱা যে ইণ্টাৰনেটটো বহ ৰ অসুবিধা কৰি থাকে মাজে মাজেও
এ মোৰ এডাল বেছি প্ৰব্লেম দিয়ে
অঁ, শুনাই পোৱা নাই মই বোলো কাটি পেলাই কও ৰখ
উম।
উম।
উম অক মানুহজনী আঁতৰি লচোন কবা পা এতিয়াও অসুবিধা কৰি আছে। এতিয়াও অসুবিধা কৰিয়ে আছে অ।
ৰ এক চেকেণ্ড ৰ শুনিছনে?
অঁ এতিয়া শুনিছোঁ।
উম এটা ৰুমতে মানে এইখিনি জেগাত, সেইখিনি জেগাত প্ৰব্লেম দিয়ে জাননে কি যে মানে।
অঁ আকৌ সেইখিনি জেগা তই ভাল পাবি কিন্তু নেটৱৰ্ক তই ভাল নাপায় এনেকুৱা হৈ যায়।
অঁ
মানে বহি পেলাই থাকি সেইখিনি জেগাতে ভাল লাগিব। কিন্তু বোলে দেখিবি নটৱৰ্কটো সেইখিনি জেগাতহে নাপায়। অশান্তি লগা জেগা এখিনিতহে পাব মানে তই। মোৰ তেনেকুৱা হয় কেতিয়াবা, চোত উঠি আহে। আমাৰ মোৰ মানে অঁ এই হেৰিতটো মানে মাহঁতৰ মোবাইলবোৰতটো ফাইভ জি প্লাছ-প্লাছ তেনেকে পায়। এনড্ৰইডবোৰত মোৰ এতিয়া আইফোন কাৰণেহে মোৰ মানে ফাইভজিটো ইমান বিশেষ তেনেকে নাপায়। ভাল-ভাল জেগাত হে পায়। এনে
আমাৰ ইয়াততো মানে ফাইভজিও কাম নাই। এনেই এডাল দেখাই থাকে ফাইভজিও কাম নিদিয়ে। ৰহা গলেহে ফাইভজিটো বহুত মানে পায়।
কি দেখাই থাকিলেও কি নাহে নে কি?
নাহে এডাল এয়াৰটেলডাল কি হেৰি জানো। জিঅ'টোত মানে কি দেখালেও ফাইভজিটো আনলিমিটেড আহে কিন্তু এয়াৰটেলডাল কিয় নাহে নাজানো দেই।
উম।
কমপ্লেইন কৰিলেও কাম নাই।
অঁ দে
ৰহা গ'লে কিন্তু ধুনীয়াকে আহে। আমাৰ জেগাখিনিয়ে প্ৰব্লেম চাগে
উম! আমাৰ মানে ঘৰ ভিতৰত মই ফৰজি পাওঁ, বাহিৰত ওলাই গ'লে ফাইভজি পাওঁ। এতিয়া বাৰু মই ফাইভজিয়ে পাই আছোঁ, ভিতৰত আছোঁ। ত বাহিৰত গলে মানে উম পতককে মানে সেই ফাইভজিটো মানে পাওঁ আওঁ।
উম!
বাহিৰত ফাইভজি থাকিব‌ই, আনলিমিটেড ফাইভজি। কোনো মানে কওঁতা নাই আৰু মানে আও এতিয়া মানে চিনেমা-টিনেমা ডাউনলোড দিবৰ কাৰণে বিনডাছ বাহিৰত যাম আও
অ আকৌ এই এপবিলাকত চাবলৈ ভাল ন এতিয়া।
অঁ! সেইটোৱেই ভাল যে এতিয়া। আজিকালিতো ইয়াৰ হেৰি অঁ এই বহুত এমবি লাগে, যায়েই
মাজতে বহুত মুভি চাইছিলো, এতিয়া মই নোচোৱা হৈ গৈছিলোঁ। মানে বহুত ডাটা যায় যে।
উম! এ আজিকালি একেবাৰে দাটা সোপা ফাইভজি লাগিলেও চাবি চোন পুতুকে ডাটা শেষ হৈ যায় দিন
মোৰতো গ'লেই এতিয়া ফিফটি পাৰ্চেন্ট ৰাতিপুৱাই যোৱাই থৈ গৈছে পোৱালীয়ে।
উম!
এতিয়া আৰু আছে এই ৰাতিপুৱা শুই উঠিয়ে চাইছে আজি, মই শুই আছো তাই চাই আছিল। কিবা গেমছ-চেম ডাউনলোড দি আছে। অঁ! খালি মানে কি এইবিলাক শৰ্টছবিলাক চাই থাকে আৰু কিবা গেমছ-চেম
অ' বেবি চৰ্টচবোৰ
তোৰ ইনষ্টা, ফেচবুক এইবিলাক চাবলৈ সাহ নকৰে মানে। গালি দিও যে।
উম। উম। এনে মানে ইউটিউবটোতে চাই থাকে।
অ' ইউটিউবতটোত কিবা- কিবি, এইবিলাক সৰু পোৱালি এইবিলাক মানে চৰ্টছ বিলাক আহে যে কিবা বস্তু বস্তু কিনা কিবা' শ্বপিঙত যায় যে এইবোৰ।
ইউটিউব কিডছ্ এটা আছে বোলে ন?
অ জানো!
ইউটিউব কিটছটো আমাৰ বায়ে মানে -মানে পিতেকৰ কাৰণে ডাউনলোড কৰি থৈ দিয়ে যে সেইটো জানো আৰু মানে
নাই মোৰ এইটো নৰ্মেলটোতে চাই থাকে। মানে তাই যিবোৰ চাই থাকে, সেইবোৰে আহি থাকে যে। উম। সেইবিলাকে চাই থাকে।
সও পোৱালি। উম। হয় দে। ইনষ্টাগ্ৰাম, ফেচবুক চাব গ'লে সিহঁতি পকিয়ে যাবগৈ।
সেইবোৰ চাবলৈ দিব নালাগে, এতিয়া। বেয়াই সেইবোৰ
উম। নাচায়ো বাৰু। সিহঁতৰ ইণ্টাৰেষ্ট যোনটোত পাব, সৰু পোৱালি এইখপা
এতিয়া সিহঁতৰ, বেছিকে কোনবোৰ চাই মানে। অ' সেই আমাৰৰাজনী যে কিবা, বস্তুবিলাক যে কিনে সেইবোৰ চাই বেছি ভাল পায় মানে।
তাহছত কবানি ক'ব যে জল্দিছে খানা খাও, বৰনা ভূত আজায়েগা।
অ' মানে শ্বপিং মলত গৈ পেলাই, কিবা কালাৰ আজি মানে ব্লু কাৰল, ব্লুটো কিনিম। তেনেকুৱা মানে কিবা- কিবি আহে যে। সেইবোৰ
সেইগালে বেবী চৰ্টছবিলাক যে এইবিলাক, কিবা-কিবি ফটো দেখিব মন নাযায়।
আমাৰ একো ইণ্টাৰেষ্টে নালাগে। সিহঁতে কি ভাল পায়!
উম। হয় দে।
চায়। তাৰপিছত বস্তুবিলাক কিনিব।
অ'হ। এইটো লাগে। সেইটো লাগে। কৰি থাকিব আও। আকৌ চাবিচোন, লৰা মানুহৰ তাত লৰা মানে যিবিলাক লৰা- ল'ৰা- ছোৱালী আৰু সিহঁতৰ তাত গাড়ী- চাড়ী এইবোৰে যায় ভিডিও দেই।
অহ। গম পাই নেকি, এইটো গম পাই নেকি এইটো লৰাই চাই আছে বুলি।
এ নহয়, মানে কি জান! এণ্ড্ৰইডৰ চিষ্টেমটোৱে তেনেকুৱা ন। সিহঁতিতো আমাৰ গোটে মাইক্ৰ'ফোনত শুনি থাকে ন। গো
অ' আকৌ চা-না- আমি ইনষ্টাত মানে তোৰ মুডটো যেনেকুৱা হৈ আছে ন তেনেকুৱাবিলাকে আহে চাবিচোন।
চোন, মই এতিয়া এইটো বুজি নাপাও, মই এতিয়া ধৰিলো আমি দুজনী মনটো বেয়া। কথা পাতিলেহে গম পাব, সিহঁতি হয়। কেতিয়াবা চাবিচোন কথা -বতৰা নাপাতাকে সিহঁতি গম পায়।
অ' মানে মইয়ো আচৰিত হৈ যাওঁ। কেনেকে গম পাই বাও।
অ' মনটো যদি বেয়া হৈ থাকে ন, তেতিয়াও দেখাই দিয়ে যে বোলে আপোনাৰ মানে মন বেয়া, যে জীৱনৰ। কি কাৰণে মন বেয়া সেইবিলাকো দেখাই দিয়ে।
তোৰ জানে। আকৌ বোলে ক'বাত ফুৰিব মন গৈছে, তেতিয়া মানে ট্ৰেভেলৰ ৰিল বিলাকে আহি থাকে। ক'বাত ক'বাত এইবিলাক যোৱা। উম। আৰু বোলে কাৰোবাৰ লগত কাজিয়া লাগিলি, মানে ৰিভেঞ্চ ল'ব মন গৈ আছে, তেতিয়া সেইবোৰে আহি থাকে।
ফেমিলি কিবা প্ৰব্লেম, ফেমিলিৰ আহিব। বোলে, ৰিলেশ্ব্যনশ্বিপৰ প্ৰব্লেম, ৰিলেশ্ব্যনশ্বিপ
ৰিলেশ্ব্যনশ্বিপে আহিব। বেল্লেগ। তাম্মাম আৰু।
আৰু যদি তোৰ বোলে ভাল হৈ আছে ৰিলেশ্যনশ্বিপত, তেতিয়া আকৌ ভাল- ভাল ভিডিঅ'বিলাকে আহে।
অ'হ। মনটো যদি ভাল হৈ থাকে।
কিয় বা এনেকুৱা! সিহঁতি শুনি, মানে মনটো কেনেকে পঢ়ে?
নাজানো দেই, মানে কানেকচন আছে নেকি কিবা।
তাকেইটো সিহঁতি কিবা এটা কৰি লৈছে দেলি-পেঠি-কেলি হৈ গৈছে আৰু বুজিছ।
উম, ডাতা বিলাক গম পাই থাকে নেকি, সি- মগজুত কি চলি আছে।
হয় দে,
অ, ভাবিছিলো এইটো মোৰ লগতে হয় নেকি মানে চ'বৰে লগতে হয়।
চ'বৰে লগতে হয় অ, অকল তোৰ লগত বুলিয়ে নহয়, হয় তোৰ চাবিচোন আবেলি সময়ত ভোক লগা টাইমতহে একদম এনেকুৱা খোৱা বস্তু উম, পুৰা একদম আহিব।
তোৰ যোনদিনা মানে বহুত চিকেন খাবলৈ মন গৈ আছে সেইদিনাখন মানে চিকেন থালি আহি যায়। উম, মানে খাবলৈ মানে, উম,
পানী-পুৰি বোলে, খাব মন গৈছে পানী পুৰিয়ে আহি
তাৰপিছত মান এইটো খাবলে মানে একদম দৰকাৰ হৈ যায়, খামেই আৰু আজি তেনেকুৱা নিচিনা হৈ
অ, আৰু এনেকুৱাকে দেখাই আকৌ, তো, খাবলৈ মন গুচি যাবই মানে।
উম,
সেনেকুৱা হৈ যায়, হয় দে কি হ'ব। মানুহক মানে, যন্ত্ৰইও মানুহক মানে হেৰি কৰি পেলাইছে। এ, আৰু কন্ট্ৰল কৰি পেলাইছে আৰু, আৰ্টিফিচিয়েল ইণ্টেলিজেণ্টয়ে।
উম,
অ, মানুহ অ, অৱশ্যে আজিকালি মোবাইলৰ ওপৰত বহুত গোটেই নিৰ্ভৰে হৈ গ'ল আৰু দে, চোন।
অ, মোবাইল নহ'লেতো মানুহে এক মিনিটতও থাকিব ন, নোৱাৰিমতো।
মই যে পাগলা হৈ যাম দেই, মোবাইল নহ'লে।
উম, চাৰ্জত থাকিলেও মানে এনেকুৱা লাগি থাকে, কেতিয়া চাৰ্জটো ফুল হ'ব। এতিয়া চাৰ্জটো হ'ব, তেনেকুৱা লাগি থাকে।
মইতো চাৰ্জ লগাই চাওঁ, মোৰ মোবাইল কোন দিনা ফাটিব ঠিক নাই।
অ, নাচাবি। উম, বঢ়িয়া।
এনেকেই ধ্বংস হ'ম কোনোবা দিনা।
চাৰ্জত লগালে ন, টিভিটো লগাই পেলাই চাই থাকোঁ, টিভিটো সেইটো কাৰণে লাগে ঘৰত।
অ, হ'ব অ, মানে টিভিটো পাপা ৰুমত থাকে, সেইটো কাৰণে মানে এই কিনো চা মই, গৈ আৰু এতিয়া। মা, কেতিয়াবা নিজৰ খিনি চাই থাকে নিজৰ কিবা চিৰিয়েল-তিৰিয়েল। চাই, তাই মানে এটা সময়ত চাই আৰু।
এইকেইদিন আকৌ কি চাই আছো মই, হেৰি চাথিয়া।
অ, অ, সেই আ, মানে এতিয়া মই আকৌ টিভি চাই ভাল নপোৱা হ'লো, কিয় জান নে নাই মোবাইল হ'লো ন, কাটি-কোটি চাব পাৰ দ মিনিট আগুৱাব পাৰা দহ, মিনিট পিছুৱাব পাৰ টিভি হ'লে ত, কাটিবও নোৱাৰো।
আৰু এডভাৰটাইজ গাল দিব।
উম, সেইকাৰণে মানে আজিকালি টিভি চাবও মন নাযায় আমি মোবাইলত এদ এটাকে সজয় কৰিব নোৱাৰো।
স্কিপ কৰি দিও, আগতেটো তেনেকেই টিভিত এতিয়া আমি কিমান চিৰিয়েল চালোঁ ন, এইবোৰ কিবা-কিবি এইবিলাক চাকা-লাকা ব'ম ব'ম কিবাকিবি।
অঁ, দে চোন পাৰি, চকা -লকা বম বম কইহে ফিৰ কইহে।
ফিৰ কইহে চাইছিলি ন ভূতৰ যে।
চাইছিলো মোৰ বহুত ভয় লাগে। বাহতে চাই মই চকুতকো বন্ধ কৰি বহি থাকো।
আমিতো ভাইটিয়ে মই একদম দুইটাই পেঁপোৱা লাগি পেলাই চাই থাকো মানে ভয় লাগিব হলেও মানে চামেই আও।
উম অ' আমাও বাই চাই, খুব চাই তহঁতৰ ভাইটি কিমান বছৰ মান হৈছে?
তাৰ চৌবিশ মান হৈছে নেকি। তেইশ চৌবিশ এনেকুৱা কিবা এটা হৈছে হ'বলা?
উম উম।
তোমালোক ভন্টি সমান হব চাগে নেকি এ তোমালৰ ভন্টি কিমান হৈছে? জানো তাকো নাজান আৰু।
ধোইত চালা, শেষে সি এতিয়া কি পঢ়ি আছে?
জাৰ দুহেজাৰ নেকি, অঁ সি বি এ পাছ কৰিলে। এতিয়া আহ অ হ'ব চাগে? চবিশ- পঁচিশ, তেনত? অ, দুহেজাৰ তেনেকুৱা কিবা মানে নাইনটিজৰ নহয় সি দুহেজাৰ তেনেকুৱা কিবা।
অ মই দুহেজাৰ এক চনতহে জন্ম।
উম।
আমা ভন্টি দুহেজাৰ চাৰি চনত জন্ম।
হয় তাইটো সৰু আছে আৰু।
উম।
উ
উম
সময়ো কেনেকে গৈ থাকে, ধৰিবই নোৱাৰা হৈ গৈছোঁ আজিকালি সময়ো ম হিমা ডাঙৰে হৈ গলোঁ। আগতে সৰু আছিলো তেতিয়া ভাল আছিলো। বুঢ়ীয়ে হৈছো ন।
স্কিন বিলাক হেৰি হৈ যাব ন?
উম এ নহয়, নহয় এতিয়া নহয়। মানে অ চাবিচোন থাৰ্টি ফাইভলেকে ছোৱালী মানুহ বেছি মানে গ্লয়িংহে হয় মই দেখি
উম হে এক্সাৰচাইজো কৰিব লাগে কিছুমান ফেচ মাছাজ বিলাকো কৰি থাকি বেলেগে তেতিয়া ভাল।
থাৰ্টি ফাইভ, ফৰটিলৈকে বেছি যৌৱনহে উঠি যায়। মানে মাইকী মানুহৰ আজিকালি চাবিচোন।
কিন্তু আমাৰ যে ইমান এলাহ নহয় এক্সাৰচাইজ কৰিবলৈও মন নাযায়। খালি মই মানে, বিচনাখনতে পৰি থাকোঁ।
নহয় এক্সাৰচাইজ বুলিয়ে নহয়, মানুহৰ মনটো ফুৰ্তি থাকিলে মানে তই মনতটো যিমান মানে তই নিজকে সৰু বুলি ভাবিবি সিমান তই সেনেকুৱাই হৈ থাকিবি।
খালি নিজৰ মনটোৰ লগত কথা ক।
সেইটোয়ে, যদি তই সদায় ভাবি থাক এই মই বেমাৰী, মই বুঢ়াই হলো বুঢ়ীয়ে হলো এনে ভাবি থাকে নাই নহয় তেতিয়া তই যিমান এক্সাৰচাইজ নকৰ কিয় তই কমজোৰে হৈ থাকিবি।
উম এতিয়া চা আমি মানে যিমান টেনশচন হলেও এইটো ভাবিব লাগিব যে যি হয় দেখা যাব আৰু মানে।
অ' আমি হাৰ্ট হাৰ্ট এটেক টো দূৰ কথা মাথা বিষ এতা নহল আ জ্বৰ অকণে নুঠিল মোৰ আজিলৈকে। বহুত ষ্ট্ৰং আমি কেতিয়াও হেৰি নহওঁ দে। চিন্তা কৰিব নালাগে বুঢ়া বয়সলৈকে আমি চিৰাৰছ কৰি কৰি খাব পাৰিম এনেকুৱা।
তাকে।
অ মোক মায়ে মাতিছে মই এতিয়া ৰাখোঁ দে। পিছতকে কথা পাতিম উম হ'ব দে।